হেল্ল'
উম
কি কৰিছা
এই মই ওলাই আহিলো এইফালে ঘৰতে আছিলো বাও ঘ অ এই অকমান ৰাষ্টালৈকে মানে ওলাই আহিছিলো আৰু
অ আ উ উ উম
এই লগৰ এটাৰ মানে বাইকখন অকমান চেণ্ডাল ঢিলা হ'ল তাকে কথা পাতি আছিলো যাওনে বুলি কলে ওলাই আহিলো
অ ঠিক কৰা বুলি কৈছিলে
ঠিক কৰাবলৈ অ
অ এনে আছো আৰু এই খাই মেলি আহি বহিচোহি
আচ্ছা আচ্ছা আচ্ছা অ
উম
তাৰ পৰা আজিৰ দিনটোত কবাত ওলাই মেলি গৈছিলা নেকি
অ আজি গৈছিলো তোমাৰ টিউকলে গৈছিলো হস্পিতালত যাব লগা আছিলে
অ হস্পিতেলত কিয় কিবা কাম আছিলে
অ ব্লাড টেষ্ট কৰাইছিলো ৰিপৰ্টটো আনিব গৈছিলো
আচ্ছা, আচ্ছা, আচ্ছা অ'।
ইমান মানে টাইম লাগিলে নহয়। তপ অ', ৰিপৰ্টটো আনিবলৈ মানুহ ঢেৰ আকৌ আৰু কিছুমানে কি কৰিছে। মানে আগৰ পিছত আহি পেলাই আগতে দি দিছে।
অ', মানে ৰিপৰ্টটো তোমাৰতো হৈ আছে থকাতো তাক খুজিলে নিদিয়ে নেকি?
নাই নিদিয়ে তেনেকে। ঢেৰ মানুহৰ ৰিপৰ্ট ল'বলৈ ৰৈ আছে উম লাইন পতা নাই যোনে যিয়েটিয়ে আহি পেলাই মানে দি দিছে। পট
অ', সেইটো কাৰণে আকৌ লাইন ন পটাৰ কাৰণে থাকিম উ।
খং উঠি উঠিছে মানে মোৰ আগত হেৰি প্ৰেগনেণ্ট মানুহ এগৰাকী মানে ৰৈ আছিলে। এই মতা মানুহ কেইজনমান মানে ভেটি আছে মানে এ হেৰিটো ৰস হেৰি কৰি থৈছে উম তাৰপৰা তেওঁক মই দেখা পাইছোঁ ইয়াত লৈছে মই মানে আগত ৰিপৰ্ট আনি পোৱা নাই মোক ক'ত দিছে মই ক' ম মই ফাৰ্ষ্ট বেলেগে চাৰে ৰৈ আছিলোঁ। তাৰ ভাই অ', বোলে ইয়াত দিছে ন ৰিপটৰত অ', বোলে ইয়াতে দিছে। তাৰপৰা সেই সেইসোপা পৰা আঁতৰাৰ পিছত লাইন ত তাৰ পিছতহে পাইছোঁ আৰু তাৰপা তেওঁখনো মই দি দিলো তাৰপৰা তেওঁৰ কাম দুদিনমান হ'ল তাৰপৰা মোৰখনৰ অকণমান টাইম লাগিলে আকৌ বেলেগ কাম লৈ ললে তেওঁ উম আৰু মানে ক'ব মতা মানুহ এজনে সেইবোলে কি কৈছে মানে আগত দি দিছে আৰু পিছত আকৌ মাইকী মানুহ গৰাকী আহি পেলাই এ মানে আগত সোমাই দিছে তেওঁ আকৌ উল্টাই তেওঁক কি গালি দিছা বোলে লাইনত আহক বোলে এনেকে মাজত নোসোমাব আৰি তেওঁ নিজে ওপৰত সোমাইছেহি তাৰাপা তেওঁ সি উওল্টাই সেইগৰাকীক গালি দিছে হা
অ', আচলতে সেই লাইনত থাকিব লাগে তেতিয়া ভাল হয়।
অ', লাইনত থাকিলে ভাল লাইন বোলা বস্তুটো নায়েই মানে মই ৰৈ আছোঁ মোৰ আগত ৰৈ মানে দি দিছেহি মই ৰৈ থাকোঁতে গৈছো মানে
ঠিকেই, ঠিকেইে।
তাকে ক'ত ঠিকেই, ক'ত ঠিকেই নহয়। বন্ধ বুলি আছ।
অ', বাকী আৰু কি খালা হয়? কিবা বনাইছিলা নেকি আজি?
বনোৱাতটো নাই বাই অফিচৰ পৰা লৈ আহিছিলে তোমাৰ মানে খাব গৈছিলে।
অ'।
তাৰপৰা চিলি চিকেন আৰু বাটাৰ নান পনীৰ লৈছিলে তাকে খালোঁ।
অ', আচ্ছা খানা হেবি তেনে হ'লে।
আহ হেভি মানে ৰাতি খানাটো মোৰ হৈয়ে গ'ল আৰু নাখালেও হ'ব।
অ', হয় নেকি অ', তাকে তাকে তাতো বহুত খিনে নিদিয়া চে অলপ মানি দিয়ে। তাতো বেছিনিদিয়োগৈ অলমান হে দিয়ে তুমি বেছি নোখোৱা নেকি।
ন মানে কি কৈছে বুজি পোৱা নাই।
তাততো বহুত বেছি নিদিয়ে অকণমানহে দিয়ে চাগে তুমি বেছি একো নোখোৱা নেকি আকৌ ভাত নাখাওঁ বুলি কলা যে
অ অ বেছি মই নাখাওঁ উম মানে হৈ গ'ল আৰু
অ কিয় নোখোৱা বেছিকে
হা মানে খা খাই খা অভ্যাস হৈ গ'ল অকণমান খাই খাই
অকণমান খাই খাই ন
উম কিবা এটা খালেই হৈ যায় মানে ভাত খাবলৈ লাগিব যে সেইটো কথা নাই উম উম ভাত খাই সিমান ভাল নালাগে যে
ভাত খাই ভাল নালাগে হয় হয় বুজিছো
উম তুমি খালা নেকি কিবা
মই নাই খোৱা এই ঘৰতে পেট ভৰ্তিয়ে হৈ আছে আজি আজি আলহী আহিছিলে মানে
অ ভালকে খাই দিলা নেকি
ভালকে খাই দিলো আজি অকণমান আহিবৰ সময়ত আকৌ মাংস এবাতি খাই আহিলো ওলাই আহোতে হে হে তাৰপিছত সেই আহি এতিয়া আৰু আহিছো এতিয়া কিবা এটা খাম বুলি ভাবিছো চাও কি হয় পাৰিলে খাম
উম খোৱা নাই নেকি এতিয়া হোৱা নাই নেকি এতিয়া
অ হৈছে আৰু হলেই প্ৰায় অলপ ফিটিং কৰিবলে আছে চেক কৰি চালো চলাই পেলাই ঠিকে আছে এতিয়া ফিটিং কৰি দিলেই হৈ যাব উম ঠিক আছে ঠিক আছে
কিমান কিমান লৰা সানডেট
অ কি ঠিক যোনটো কৰে কিমান লৈ যেতিয়া নাজানো দেই তেওঁৰ বেৰিংটো অলপ চেন্স কৰি দিলে কিবা কিমান লৈছে জানো দেই কৰি ল ফিটিং কৰি দিবহে লগতে কিমান কৰে নাজানো উম সেই সেইটোয়ে আৰু বাকী তোমালোকৰ আহ ঠিকে আলহী গ'ল গ'ল গ'ল অ উম আলহী হেৰি আক তোমাৰ চাবুৱাৰ অ তোমাৰ টে টিয়কৰ টিয়কৰ চাবুৱা ওলাইছে অ জেঠাই হত জেঠাইহত আহিছিলে হেল্ল
হেল্ল
উম শুনিছা
উম শুনিছোঁ সেই ডিঙিটো বৰ লাগি লাগি ধৰিছে মানে
অ তাকেই বাকী আৰু ঠিকে আৰু অ সেইয়াই তাৰপিছত সেই তোমাৰ আলহী গ'ল গৈ পেলাই
কি বাই
ওলাই গৈছিলো আজি দিমৌলে এবাৰ গৈছিলো কাম এটা কাৰণে অ সেই গ সেনেকে কৰি মেলি তেনেকে আজিৰ দিনটো তেনেকেই গৈছে আৰু
অ ঘুৰি ফুৰোতে গৈছে আকৌ ওলাই আহিলা অ হুম ময়ো তাকে এতিয়া টিয়ক গ'লো তাৰপা আকৌ আহিছোঁ আকৌ বাক আনিবলৈ গৈছো এয়া অলপ আগত পাইছোহিহে
অলপ আগত পাইছহি অ অ ঠিকে আছে ময়ো সেই তেনেকুৱাই আৰু বেয়া বাক মানে কি হেৰি কৰিবলৈ গেছিলো আনিবলৈ গৈছিলা বাক অ অ অ ঠিকে আছে এ আৰু খবৰ খাতি মাহঁতৰ ভাল।
মাহঁতৰ ভালেই অ তোমাৰ ভাল ন?
মোৰ ভালেই।
উম উম।
উমঁ।
ঠিক।
এতিয়া কি কৰিছা?
এতিয়াতো তোমাৰ আগফালে আছো আৰু এনেই ঘূৰি ফুৰিছো অকমান।
ঘুৰি ফুৰিছা অ।
হম।
বতৰ কেনেকুৱা এইফালে?
বতৰৰততো ভাল দেই আজি এতিয়া আগলা টাইমতো এনে বৰষুণ দি আছিলা ওম।
অ অ অ এইফালে ভালেই ভালেই এ বৰ মানে হেৰি নহয় বৰষুণ নাই বৰষুণ নাই আৰু ৰ'দো নাই বৰষুণো নাই তেনেুৱা হৈছে আৰু।
অহ হ
হ হ এনেকৈ বাকী এতিয়া কি কৰিছা? অ এনে আছ ন অ মনটো মনিকে অহা নাই।
হেল্লৌ! হেল্লৌ!
হেল্লৌ অঁ।
শুনিছা।
অঁ শুনিছোঁ শুনিছোঁ।
উমঁহো।
চাউডটো অকণমান হেৰি হৈছে এক ছেকেণ্ড ৰবা হা চাউটো অলপ কম আহিছে। অঁ এতিয়া শুনিছনে হেল্লো!
অঁ শুনিছো তুমি শুনিছা?
অঁ এই নেটৱৰ্কটো অকণমান শ্ল' হৈছিলে অঁ।
অ অ অ এতিয়া কি ৰৈ আছা তাতে?
এতিয়া সি হৈছে আৰু কাম হৈ গ'লে লাহেকে যাম আৰু ওলাই।
সি যাবাওঁ অঁ।
উমঁ! হো একজামো আছে যে এই আজিৰ দিনটো হেৰি কৰাই নহল একো। কৰি কতে গৈছে। পঢ়া নাই মই নাই নাই নাই ঘোৰি ফুৰুতে গৈছে। পঢ়িব লাগিব আ
উমঁ তোমাৰ এতিয়াতো তোমাৰ সাতটা বাজিলেই। কেতিয়া কেতিয়া পঢ়িবা আঠটা পৰা নে কি।
খাই মেলি হয় মানে আৰু আঠটামান বাজিবগৈ আৰু।
অ আঠটা ন আঠটা পৰা পঢ়া তুমি।
হা হা।
আঠটা পৰা পঢ়া।
আঠটা আঠটাৰ পৰা পঢ়ো আৰু চাৰে আঠটাম কেতিয়াাব চাৰে সাত বাজে আৰু তেনেকুৱা হয় এই মানে ভাত,,, পানী খাই মেলিহেঢা হয় এনে তাৰ আগত পঢ়িবলৈত বহাই ন।
ত আচ্ছা তুমি মানে পোৱা টাইম এনে হোৱা টাইম যত মানুহ হোৱা টাইম যত পঢ়া
মানুহ মানুস বাৰে মই পঢ়ো আহ সেনেকুৱা হয় আৰু। ৰাতি মানে প়িবলৈ অল ভাল তোাৰেওবৰ নহয় কোনবা চিউৰিিন থে যে। এটাৰ কৰিবলৈ ভাল এনেই নহলে তোমাৰ ইমান হেৰি কৰিবলৈ অ দিগদাৰ।
উম উম আম বুজিছো।
উম উমম
ঠিকে আছে।
বাকী অ ভাল আৰু ন চবৰে?
ভাল ভাল চবৰে ভাল।
উম
তুমি ঠিকে আছা?
ঠিকে আছে আ বাগান আজি দেউতা গৈছিলে নেকি?
আজি নাই যোৱা পাত তেতিয়া নাই পাত থাকিলে যায়।
পঠ থাকিলে পাৰ থে হ নেক এতিয়া।
অঁ ত শেষ হ'ল ছিঙি নতুন পাত ওলালে আৰু
কিমান কেজিমান 'লালো ত ইমান ইমান দাবা ছিঙি?
লাষ্টটো তোমাৰ এদিন তোমাৰ হেৰি এক কুইণ্টেল কিমান ওলাইছিলে।
হা হা
এক কুইণ্টেল কিমান ওলাইছিলে আৰু পাছৰ দিনা থাৰ্টি চিক্স কেজি ওলাইছিলে।
আচ্ছা
তেনেকে আৰু উম।
একে দিনাখনীয়ে ওলালে ন এক কুইণ্টল?
অ একেদিন সেইদিনত মানে তোমাৰ ঠিকা দিছিলে। ঠিকা দিলে। বেছি চিঙ অ সেই সিনা মানুহ কেইজনো মানে চেঞ্জ কৰি দিয়া হ'ল।
ঠিকাই দিললে কিমান মানকে পৰিছে তোমালোকৰ কমানামানকে লৈ যা।
ঠিকা তোমাৰ? নাজানিম দিি মই সেইটো নাপাও নাপাও নাই সোধা।
অ ঠিকা দিলে অলপ চাগে হেৰি কৰা। ঠিকা দিলে ভাল ঠিকা দিলে তোমালোকৰো লাভ হৈছে চে তেওঁলোকৰ অকণ ভাল হয় কাম খিনি হয় নাই? অ শিকাৰিলে ভাল এনেই অ হাজিৰা দিলে মানুহবোৰে আৰু ক'ত কাম কৰিব নকৰিব। তইচোন এদ তোমালোক চাগে গতিেই তিজনী মানু মিলি চধ্যকজনমান লৈছিল বুলি গৈছিল।
অ বহুত কম মানে চিঙিলে।
ত' আজি এতিয়া তোমাৰ তিনি একে মানুহ ব
উম নানো বাদ লাগিল।
এতিয়া কিমান কেইজন মানুহ আনিছিলে?
সেইদিনা তোমাৰ তিনিজন অ তিনিজনেই চিঙিছিলে।
তিনজনে হফ এক কুইণ্টল উলিয়াইিলো চোৱা কিমান খিনি আহিছে না। তিকে তঠাকে বাৰু তেতিয়ালৈ দিয়া ন?
অ ঠিক আছে দিয়া।
উম ঠিক আছে ঠিক আছে।